হেল্ল' আহ কি খবৰ?
একদম ভাল, তোৰ
মজা মজা
বাকি ঘৰৰ পিনে ভালে আছে চব।
আছে-আছে, তোৰ ক।
আছে আৰু ঘৰত চব।
উম, আনটি কি কৰি আছে।
এই আছে কিবা কিবি বনাই।
কি কি বনাই আছে?
ব যোৱাই নাই মই
আজি দিনাৰ কি?
সেইটোতো গম নাপাও। এই কলেজতে খাই ল, গধূলি হেল্প কৰিবলে অৱস্থা বেয়া।
নে ভালেৰে কলেজত খাই যাম আৰু মোৰো ফাষ্ট ফুড খাব ইচ্ছা গৈ আছে।
ফাষ্টফুড, মোৰ ফাষ্ট ফুড খাই খাই সদায় পেট বেয়া হৈ গৈছে।
অ ম মোক খাই ভাল লাগেৰে আমাৰ এই কলেজৰ ওচৰত হেৰি পাই কি কয় মম' আছে। ষ্টল এটা বহাই, কি টেষ্টি মম বনাই। ফাইভ মই আৰু মানে লাইক সেইটো জেগাৰে মম খাই ভাল লাগে, হা-
তহঁতৰ কলেজৰ ওচৰত।
অ ষ্টলখন বহে, মানে দুখন বহে বাট তাৰে এখনৰ আৰু ভাল লাগে আৰু
আচ্ছা
আৰু বাকী কেফে চেফেৰ দাম বহুতটো সেইফালে উজান বজাৰৰ ফালে কেফে চেফেৰ দাম বহুত উজান বজাৰৰ ফালে। উম।
বহুত দাম হিপিনে কেফে চেফে যাব নোৱাৰি অ বোলো কেফে চেফে দাম বেছি। কি?
সেইটোয়ে আৰু হেনেকুৱা খোৱা, হেনেকুৱা এফৰ্ডেবল নাই মানে, এদিন খাব পাৰি বাৰু।
অ বি বৰুৱাত থকাটোৱে চবতকে বেষ্ট আছিলে। কেবিজ, লগতে এই এইপিনে এইটো ম'ম ঘৰ। মম' ঘৰ টিকটক।
আহ।
এফৰ্ডেবল হয় একদম।
অ ম'ম' গডতটো এতিয়াও পাৰি আমাৰ এইফালে।
অ তহটতো ওচৰতে হয়।
হলেও যোৱা নাই।
আমাৰ কলেজতো আছে ভাল ভাল বস্তু বনাই মজা। কেণ্টিন আৰু কেফে দুখন, দুখন আছে। দে -
অ, আমাৰো আমাৰো আছে এখন নেচ কেফে আছে তাত। তে লাইক এই সেনেকা বেকাৰীৰ বস্তুবোৰ। পায় আৰু।
অ এইটো কলেজো চলায় নেকি? কলেজো চলায়, কলেজো চলায়?
কলেজে অ কলেজে চলাই চাগে নেকি নে বাহিৰৰে নাজানো সিমান।
অ আমাৰ ইয়াতে মানে কেফেটৰিয়াটো হেৰি এ অকল ষ্টুডেণ্টে চলাব প বেলেগে নোৱাৰে।
অ সেনেকুৱা, আচছা। এই আমাৰ বিহত যে হৈছিলে এক্জিবশন তাইপ?
অ এক্জিবশন টাইপ হয় সেনেকুৱা। আৰুে ডেইলি ইনকম মানে, তোৰ ওপৰত দামবোৰ বেয়া নহয়। দামবোৰ কমেই বহুত।
অ ভালেই তেনেহলে।
দু-দুটা টাইপ আছে মানে এনেকুৱা। তই চাৰে আন্দাৰত। ল'ব পাৰ। চাৰ আন্ধাৰত ললে, তই তোক। বেলেগে বুত বেলেগ বেলেগে বস্তু দিব। বস্তু নহলে, চাৰে আন দিব পাৰে বস্তুবিলাক। ত কিন্তটো বেছিব লাগিব। সটো তোক এ আৱাৰলি কিবা এটা দিব তোক পইচা।
চাৰে, চাৰেও প্ৰফিট লয়।
অ তেয়া চাৰে মানে প্ৰফিটটো লয়। সনেকুৱা আৰু মানে তয় দিব পাৰ বস্তুটো। তেনেকুৱা আৰু। অ সেনেকে কৰিব পাৰ আৰু নহলে। তই অকলে চলাব পাৰ সেইখন। তই নিজে বনাবি নিজে কৰিবি? চব মানে এতিয়া তোৰ অকল তাত তই মানে। কলেজত অকল এই ভাড়াটো দিলেই হ'ল।
অ ভাড়া দিব লাগে।
ভাৰা বেছি নহয় বহুত কম।
উম ভালেই কিন্তু আমাৰো হয় সেনেকুৱা বাট আমাৰ মানে সেই। এক্সিবচন টাইপ হয় আৰু বিপৰত যেনেকা হৈছিলে। কেতিয়াবা আৰু ন এদিন দুইদিন সেনেকুৱা তাকো দামো সহঁতে বহুত কৰে।
ভালৰ বস্তুৱ পাই কেনটিনখনন। মানে বিপড কিো বহুতেই ভাল ক'ব গ'লে।
আমাৰো আমাৰ চিটিং এৰিয়াও আছে।
অ আমাৰ এইতি আ হৈছে চিটিং এৰিয়া।
টো ভাল।
অ সেইটো ইয়াতে ইয়াতে বহুত ভাল। এ মানে ন বেলেগত মানে। খোৱা বস্তু মানে বেলেগ কলেজৰ লগত নাপায় ন কিছুমান। কি ধুনীয়াকৈ থয়। এইটো কি বুলি কয় চিকেন মমো খালি।
আহ
বিৰিয়ানী খালী
উম উম উ আমাৰো মানে বিৰিয়ানী সেনেকেতো নাপায় বাট হেৰি কৰে ইহঁতে কি কয় কেতিয়াবা মানে স্পেচিয়েল ডিছ বুলি লিখি দিয়ে ৰহা ইছপিছিল কিবা ধোচা থাকে কেতিয়াবা বিৰিয়ানী থাকে
অ অ
অলপ দামটো বেছি বিৱৰাৰতছে বা ধৰি কোৱা
অ অ মানে ইয়াতে মানে এনেকুৱা সেনেকুৱাকে নাই এ মানে ৰেগুলাৰ মানে
ভালে এই চিকেন ফ্ৰাইড ৰাইচ টো ভাল লাগে
অ মইতো সদায় বিৰিয়ানী খাওঁ ছেভেণ্টি
ছেভেনটি আমি মানুহ
উম
আমিৰ মানুহ বোলো
তাকেতে পইচা মই নিদিওঁ নহয়
কোনে দিয়াতে
চব চাৰে হে দিয়ে পইছা
এই বা
আহ ৰাতিপুৱা গৈ পিনে নাস্তা
অ আচ্ছা তই কিন্ত কামো কৰি আছ ন
আহ যি খাওঁ মানে নিজৰ ওপৰত খা
উম
কেতিয়াবা মই কাফেটেৰিয়া পৰা খাওঁ। কেতিয়াবা কলেজ ড্ৰেছ কেতিয়াবা আউট ড্ৰেছ
উম উম উম এইটো প্ৰিন্সিপালটো আমাৰ চিনাকি
হয় কিবুলি কৈ তেজপুৰ
অ মানে মোৰ চিনাকি নহয় বাত মাৰ মোৰ মাৰ ফ্ৰেণ্ডৰ হাজবেণ্ড হয়।
ধন্যবাদ
আৰু মই ভাবিছিলো মোৰ এদিন মানে আৰু ইউনিফৰ্ম চেইঞ্জ
উম
পিংক কালাৰ পিংক কালাৰ আহ
উম
নালাগে এহ
কে কে
আমি পিটিব নালাগে বোলো অ নতুনকে এডমিছন অহ যোনে যোনে এডমিছন লব নতুনকে ফাৰ্ষ্ট আৰু ফাৰ্ষ্ট চেমত সিহঁতে পিন্ধিব অকল
অ আচ্ছা
তাৰ পিছত চেঞ্জ হয় চেঞ্জ হয় যাই থাকিব পিছত দু বছৰ পিছত গোটেইখিনি পিংক হৈ যাব।
অ সেনেকে লাহে লাহে উম হঠাতে এনেকে চেঞ্জ কৰিলে বেয়া ন কাৰণ চিনিয়াৰ বোৰ অলৰেডি তহঁতে চিলাই য়ে লৈছ
অহ অহ
উম
আৰু হেৰি মই এটা কথা ক'ম বুলি ভাবিছো
কি কি
মই এটা কথা কম বুলি ভাবিছিলো
কি
এ বোলো আমি লগৰ কেইটাই এদিন সাজ পাৰটি এটা কৰো
পাৰি কৰিব
তাকেতো আমাৰ লগৰ কেইটাক কৈ চাওঁ দহজনমান হলে হৈ যাব
উম ৰুম বুক কৰি নে কাৰোবাৰ ঘৰত?
হোমষ্টে বুক কৰিব পাৰি কাবাৰ ঘৰতো কৰিব পাৰি
অহ পাৰি
অ বহুত লগো পোৱা নাই বোলো কাকো
উম তহঁতৰটো কৰি পাইছ আগতে কি কি কৰ তাতে?
কি কি মানে জাচ আৰু মানে হোম ষ্টেটো বুক কৰ
অহ
তো তোৰ বাৰটাৰ পৰা থাকে এতি আজি বাৰটাৰ পৰা নেক্সট এ বাৰটালৈকে মানে বাৰ চৌ্বিশ ঘণ্টা দিয়ে
উম
ত বাৰটাত চেকিণ্ড কৰ তাৰ পিছত মানে গৰেকে মানে ৰাতি থাকিব থাকিলে থাকিব পাৰ তেনেকুৱা
সেই ৰাতি আৰু তাতে নুশোৱে আৰু এনজয়মেন্ট হয়
আ তো থাকিলেই নো খোৱা খুই চিষ্টে তো অকল এনজয় ৰাতিপুৱা ঘৰ আহি পাই শুই থাক
উম ধুনীয়াকে ফাচ ফুড অৰ্ডাৰ কৰি খাম
অ অৰ্ডাৰ কৰিব নে কিন তাতো নিজে
ব বনাই পাব কিচেন থাকে পাৰি
ধৰ আমি যদি তু বেজ কেতা লৈ লও বীজ কেইটা লৈ অ তাতে আৰাম চে হেৰি হৈ যাব পাৰ পাৰ্চন ফাইভ হাণ্ড্ৰেড ছিক্স হাণ্ড্ৰেড মানকে উঠালে তেনেকে মানে পাৰঠি এটা হৈ যাব।
কিমান মান লয়, অ' এদিনৰ?
এদিনৰ তোৰ বোৰ মানে কিছুমানৰ ৰেট বেছি তমি যদি তু বি এহ কেই চিননাাকি আছে আৰু তেনেকে ললে ইমান নুঠিব। আহ থ্ৰী থাউজেণ্ড, থ্ৰী থাউজেণ্ড ফাইভ হুন্দ্ৰেদ মান এদিনৰ।
অ ৰুম লৈ কথা মানে। ফেচিলিটিবোৰ কথা
কুৱা
উম
সেনেকুৱা লৈ ললে পিছত বাকীখিনি পইচা দি আৰামছে খোৱা বস্তু কিনি পিনে খাব পাৰি। ত মা চিকেনকে খালো।
অহ এটা ৰুমত কেইটা কেই থাকিব দিয়ে?
কি আৰু কিছুমানত লিমিট থাকে মানে এটা আৰু এটা মানে ওৱান বিএচ কে টু তিনিটা দিব। মেক্সিমাম, আৰু এটা মানে ওৱান ললে এটা ৰুম, যিহেতু দুটাই দিব অকল আৰু টো বি এছ, কিছুমানু থাকে আৰু কেতিয়াবা টো বি এছ কেত পাঁচজন মান দি দিয়ে টো বি এছ কেত, পাঁচজন-ছয়জন
আচ্ছা, ভালে হয়েনেকাহলে।
অ এতিয়া আমি যদি ল এনেকুৱা চিনাকি আছে, তাতে মানে লিমিট নাই। আমি লাষ্ট টাইম কৰত-কৰিছিলোঁ যে আমি কিতাই লগৰ কীতাই
উম
তেতিয়া আমি তাতে তেৰ জন মান আছিল। টু বি এচ কে আছিল। নাই-নাই তাতে লিমিট নাই মানে চিনাকি আছিলে। এইটো-এইটো পাঞ্জাবাৰী, এই কলাক্ষেত্ৰৰ সন্মুখতে।
অহ
উম হেতু আমাৰ আহ আহ থাৰতি ফাইভ হান্দ্ৰদ চাগে।
থাৰ্টি ফাইভ হাণ্ড্ৰেড? ঠিকে ভালেচোন। পাৰ পাৰ্চন কমকে হৈ যায়। উম।
তেতিয়া আমি ৰাতিৰ সেই তাতে আমি সাতজন নে আঠজন আছিলো, বাকী কেইটা গুচি আহিছিল বাৰু।
কিয় গুচি আহিছিলি?
নাই বাকী লগৰকেইটা আহিছিলে, জাক তাক মাত থাকিব নিদে তাতে।
থাকিব নিদিয়ে আচ্ছা ক'ত থাকিছিলি তই পাতিত?
মানে টু বেছি কে আছিল ন, দুটা ৰুম আছিল বিছনা আছিল দুখন। আৰামছে এখন বিছনাত তোৰ। চাৰিজন আৰাম চে থাকিব পাৰে। কিন্তু আমাৰনো কি কবি লগৰ কেইটানো কি কবি আৰু যে ড্ৰয়িং ৰুমৰ। চুফা টোপা গুচাই দিলো গুচাই দি পিনে। তে কুশ্যন কেখন আনি। মাটিত পাই লৈছো, তাতে শুই আছো একেলগে।
আৰু আহাৰ টাইমততো ৰুমটো চাফা কৰি আহিব লাগে।
অ অ মানে চাফা মানে কি আৰু বস্তুখিনি ঠিক ঠিক। কৰি থৈ আহিলে হল বাকী সিহঁতে চাফা কৰিলে, আহ উ উ সেনেকে থৈ আহিলে হল বাকীখিনি সিহঁতে চাফা কৰিলে অ অ বহুতে কৰে এনেকুৱা মানে ইমানো। বেছি লেতেৰা নহোৱাটো। ত তই তাত। তাতে খালি, তাতে যদি পেলাই দীয় সেইটো সেনেকে নহ'ব নহয়।
অ চিভিক চেন্স অলপ লাগিব
বাৰু ধুলি চুলি পৰি থাকিলে প্ৰব্লেম নাই। মানে বাকী বস্তু খিনি চাফা কৰিলে হ'ল আৰু।
অ অ সেইয়ে পাৰি কৰিব তে।
অ বাকি কেটা। সুধিছা কি কৰে?
অ সুধি চাম বাৰু। দে।
দে বাৰু ঠিক আছে।
অ উ
উ